অঁ শুনা পাইছো, শুনা পাইছো, তুমি শুনা পাইছা?
অঁ শু আহ শুনিব।
তুমি নেটৱৰ্ক থাকা জেগাত যোৱা বন্ধ।
আৰু ম
বাহিৰত যোৱা, বাহিৰত যোৱা একদম, হাৱা পাইছে। পাইছ, ত কি ক কি কৰিছা তুমি? মোৰ খবৰ ভাল ৰবা কি কৰি আছা?
মই এনে ফুৰিবলৈ উঠিছো এতিয়াই মানে এই মাহত উঠিছো তুমি ফোন কৰা দে, তুমি কি কৰি আছা? হা?
অ', থুথু, কোৱা? কি কৰিম! গৰমো লাগি আছে অলপ আজি এনে অ', ব্ৰেকফাষ্ট কৰিলো ব ব্লেক ব্ৰেকফাস্টত আজি ভাতেই ল'লো ৰবা
অ ভাল
অকলে বনোৱা নেকি
অ অকলে বনাও ইতা ইতা অকলে থাকো ন এতাতো এ অকলে বনাব যায় এতা কি মাত ৰুটি চইত চাম কি বনোৱা হয় কি খাোৱাা হয়
এই ব্ৰেড ব্ৰেড আছো যদি ব্ৰেড খাই দিয়া নহলে কণী আছো যদি বইল কৰি খাই দিয়া
এতিয়া মানে এ ব্ৰেড কণী খাই লম নহলে চাহ ব্ৰেড
অকলে যিমান দিন থাকো মানে
হ মানে গুৱাহাটী গলে যিমান দিন অকলে থাকো মানে ইয়াত নাই মানে চৰ্ট কট বনাইে খাওঁ যিমান পাৰো
ৰাতিও খালে আলু আলু ভাজি আলু ভাজি কণী নয় লে কিবা মাংস মাংস বনালে অক
অ আৰে মানে অকলে অকলে থাকিলে মানে ব বনাব মন নাযায় আৰু মানে চব কাম নিজে কৰিব লগা হয় না অ চব কাম চব কাম নিজে কৰিব লগা হয় যানা
হয় কাপোৰ ধোৱাৰ পৰা ষ্টাৰ্ট কৰি কেনে কাপোৰ ধোৱাৰ পৰা ষ্টাৰ্ট কৰিণে বাচন ধোৱা ঘৰ মোচা ঘৰ জাগা নিজে চাব্যস্ত কৰি পেল
অ তু মানে চব বস্তু নিজে কৰা যানা মানে এইখনে সব কৰিব মন নাযায় আৰু তাৰপিছত বাচনো নিজ ধূব লাগে চব্জি খো কাটিব লাগে অ মানে এইটোতো অ টভি আছে অ স্মাৰ্ট টভি আছে ততো
স্মাৰ্ট টিভি আছে ন আমাৰো মানে কেইদিনমান আ আগতে ঘৰত মানে আগৰে বক্স টিভি আছিল চেমচাংৰ
অ অ
চ' এইটো বেয়া হৈ গ'ল চ' এতিয়া স্মাৰ্ট টিভি আনি মেগৰ টিভি কেইটা তুমি ভাবানে আগৰ টিভি মান মানে যিমান বছৰ গৈছিল বিশ বছৰ দহ বছৰ এতিয়া টিভি কেইটা যাব জানো স্মাৰ্ট টিভি যাব ইমান দিন
এ নাই মানে আগৰ কি হৈ গ'ল আগৰ টিভিখন মানে কিবা আছিল তোমাৰ এ মানে অ অলপমান বিচি টাইম চোলাাকে বনাইছে আৰু মানে
বহুত মানে তোমাৰ বিন্দাছ এইটো এইটো টিভি টো চেমচাঙৰ আমাৰ বিন্দাছ বিশ বছৰ মান চলিলে
উম আগৰ আগৰ তামাৰ কি আছিল টিভিখন মানে অলপমান চল বনাইছিল আৰু তমাৰ এনেকাা দ ন বিশ বছৰ মান আৰামত চলিছিল আজিকালি নিজৰ ফাইদাকে মানে কি কৰে টিভিখন ইমান ভাল নবনাই তেনেকে জল্দি বিয়া হলে মানুহ বিলাক অ কিনিব এখনে হেল্ল', হেল্ল' হেল্ল'